লাগি গৈছে মোৰটো নালাগে।
হয়, কিয় বা তেনেকুৱা হৈ গ'ল।
তাকেইটো
হয়, হয়। কওঁকচোন আপুনি কি কৰি আছে এতিয়া? কিহৰ ওপৰত ক'ব?
এতিয়া যি গৰম, গৰমৰ ওপৰতে কথা পাতো নেকি?
হয়, গৰমৰ ওপৰত কথা পাতিব পাৰি ন?
অ, বহুত ভাল হ'ব এইটো, আজি অলপ বাহিৰত ওলাইছিলো বাপৰে বাপ। দিনে দিনে যে গৰমটো বাঢ়িয়ে গৈ আছে বাঢ়িয়ে গৈ আছে
বাঢ়ি গৈ আছে মানে আজি-কালি গছ-গছনি মানুহে কাটি ঘৰ বনাই। সেইকাৰণে আকৌ গৰমটো বেছি বাঢ়ি গৈছে। আৰু দুপৰীয়া খানা খোৱা নাই, অ' বনাই আছে। এতিয়া খাম, অকণমান পিছত হ'লে। আপুনি খালে নে নাই? হয়, খোৱা লোৱা ব বৰ্তমান গৰমত কৰিব ইচ্ছা নাযায়।
তাকেইটো, আৰু একদম ভাল ভাল বস্তু ভাবি চিন্তি খাব লাগে। দেহাটো এনেই যে গৰম হয়।
হয় হয় আৰু গৰম বস্তু গৰম দিনত তেনেকে খাব নালাগে বুলি মই ভাবোঁ।
উম,
তাৰমানে অলপ ক্ষতি কৰে, পাৰিলে ঠাণ্ডা দৈ ক্ৰীম এনেক কোৱা ধৰণৰ খাব লাগে আৰু
দৈ চাছৰ কি বুলি কয় ডাবৰ পানী
হয় ডাবৰ পানী হয় খাব লাগে। আৰু আজি ভাতৰ লগত কি কি কি কি বস্তু। কি কেই বেগ
আজি
হয়।
পানীলাও বনাইছো। ইমান গৰমত পানীলাও দালি দি আৰু বাঁহৰ আচাৰ, নেমু বাছ, এইবিলাক খালে গৰমত পেটটো দেহাটোত ঠাণ্ডা থাকিব।
হয় ঠিক আপনি বস্তু বিলাক খাই যেন লে
উম।
হয়। আৰু আমাৰ কেনেকৈ আহিছে পানী লাও তেনে দালি আৰু মাছ তেনেকে। আৰু
গছ পুলি চুলি ৰোপন কৰিলেহে এইটো ভাল হ'ব। উম নহলে আৰু গৰম আৰুহ হৈছে আৰু বাঢ়িয়ে যাব, বাঢ়িয়ে যাব।
ৰ গছ পুলি ৰুব লাগে কিন্তু মানুহে আৰু গছ পুলি নালাগে আজিকালি ঘৰ লাগে মানুহবিলাকক।
সেই তাকেইেতো, আমাৰ ইয়াতো অকল যিমান খিনি অলপ জেগা থাকিলেও এইটোও কাটি ঘৰ বনাই থৈ দিয়ে।
হয়। ভৱিষ্যতে পৰিৱেশৰ কাৰণে বেয়া। দিন মাতি আছে তেনেকে।
অকমান
যে তেতিয়া, উম।
আৰু
অকল গছ পুলিয়ে নহয় সেই যে গাড়ী চাৰি এজন মানুহৰ এটা হলেই হয়।
হয়।
প্ৰতিজন মানুহৰ ঘৰত জনে, জনে এটা, এটা গাড়ী লৈ ঘুৰি থাকে। সেইবিলাক সেই বিলাকততো বহুত গৰম বাঢ়ি আছে বাতৰ উম,
আৰু গৰমটো হৈয়ে আছে আৰু। মানে গাড়ী প্ৰদূষণ
উম,
আৰু কেছ এইবিলাক বিভিন্ন ধৰণৰ পৰা আহে অকল। গছ-গছনিত যে হ'ব সেইটো নহয় সেনেকুৱা আৰু বৰষুণ সেইকাৰণে বৰষুণ নিদিয়া হৈছে। তেনেকুৱা বৰষুণ ধেই গৰমৰ কাৰণে। আজিকালি কমভাৱে দিয়ে।
আগৰ দৰে বাতাবৰণ নাইয়ে এতিয়া বাৰি বাৰিষা কালত বৰষুণ নোহোৱা হৈ গৈছে কেতিয়া বৰষুণ আহে। কি আহে একো গমেই পোৱা নাযায়।
হেৰি হয়। আৰু তেনেকুৱাই আগৰ দিনত নাই আৰু। এতিয়া মানুহ বিলাকে জনা হৈছে অলপমান গছ পুলি ৰুবলৈ ধৰিছে। এতিয়া অলপ কিছু, কিছু মানুহে তেনেকুৱা আৰু কিছুমান মানুহ আছে। পৰিৱেশৰ কথা নাভাবে।
না।
লে লেতেৰা কৰে বাটে ঘাতে।
উম,
পিলাষ্টিক পলিথিন।
এইবিলাক উপৰিও অলপ সেইটোৱেই ত সেইবিলাকৰ প্ৰয়োগ অলপ কম কৰি দিলে।
হয় পলিথিন বিশেষ কৰি মানুহে
উম,
বল হৈছে।
আমি পঢ়িছিলো এ যে সৰু কালত সৰু কালত আমি পঢ়ি ছিলো যে অনৱীকৰণ যোগ্য সম্পদ পুননৱীকৰণ যোগ্য সম্পদ। এইবিলাক পঢ়িছো। আজিকালি এইবিলাক মানুহে নিজে প্ৰয়োগ কৰাত দেখাই নাই আছে।
তেনেকুৱা আৰু এতিয়া আৰু গৰমত ছুইমিং পুল বা নদী। এনেকুৱাত গা ধুব ইচ্ছা যায় মানুহৰ।
অ',
নিজৰা।
গাঁওতো তথাপিও মানে পুখুৰী চুখুৰী আছে চাগে।
পুখুৰী আছে গাঁওত তথাপিও পুখুৰী উম, ভাল হ'লে ধুব পাৰি আৰু, লেতেৰা থাকে না কিছুমান।
আহ, এনেকা এনেকা পুখুৰী নাই যেনেকে আগতে গা চা ধুইছিল মানুহে।
অ', আগতে ধুইছিলে, এতিয়া আৰু সেইটো পৰিবেশটো তেনেকুৱা নাই, সেইটো পৰিবেশ।
উম। গাঁও গাঁওৰ পৰা, উম।
কিছুমানত থাকিব পাৰে, আগতে আমাৰ ইয়াতে আছিলে তেনেকুৱা এতিয়া আৰু, সময়ৰ লগে লগে লুপ্ত হৈ আহি আছে কিছুমান বস্তু।
সেইটোয়েটো এইটো এতিয়াটো মুক্ত হ'ব নালাগে। ইমান ধুনীয়া বস্তু লাগিছিল, মই আজিলৈ দিয়া নাই ন। পুখুৰী দেখাই নাই ভাল।
হ'ব নালাগে।
খাই আছো, লাঞ্চ টাইম হ'ল। তোমাৰ লগৰটো যে একচন ল'লেও, সাতদিন একচন ল'লে কমছে কম।
আহ, হেল্ল'।
হেল্ল'।
অ', শুনি আছো।
গৰমত চৰ্বত খাব লাগে লেমু টেঙাৰ।
অ', শৰীৰৰ কাৰণে
শৰীৰৰ কাৰণে, হয়, খাই খায়নে, আপুনি?
অ', অ', খাওঁ উম, চেনি, নিমখ আৰু নেমুদি।
হয়।
হয়।
খাব লাগে।
উম, চেলাইনৰ কাম কৰে এইটো।
উম।
উম।
আৰু, কি খাইছিলো। এতিয়া গৰমত আমটো চলি আছে, কিন্তু আম খালে দেখোন আৰু বেছি গৰম লাগে।
হয় হয়, আম খালে মানুহৰ টোপনিও লাগে চাগে।
অ', টোপনিও লাগে।
হয়, হয়। আমটো, বেলেগ বস্তুৰ আমটো।
মই শুনা পাইছিলো, মোৰ আইতাই কৈছিল, গৰমৰ দিনত বোলে টেঙা খাব লাগে। টেঙা খালে বোলে ভাল হয়। অ মই কি বুলি কয় তেতিলি দি বনাই। বা হেৰি দেখিবলে।
খাব লাগে কি বুলি কয় অ তিয়ঁহ খাব লাগে।
অ তিয়হ তিয়হ।
উম হো তিয়হ খাব লাগ
ঔ-টেঙা ঔ-টেঙা ঔ
অ ঔ-টেঙা খাব লাগে ঔ-টেঙা আজিকালি পাই জানোঁ
নাই মানে কি এ কিনিব পৰা যায় নেকি শুকাই শুকাই থয় যে মানুহে।
হয় হয় থয়। তেনেকুৱা।
আৰু ইভিনিং টাইমত আপুনি কি খাব চাহ?
হোম
চাহ বিস্কিট কিবা ইভিনিং টাইমত খাব আৰু
খাম আৰু গৰম যদি অলপ কমে তেনেহ'লে খাওঁ নহ'লে হেৰি খাই দিওঁ ন
ঠাণ্ডা কিবা ফ্ৰিজ অ ফ্ৰিজত থোৱা খাই হয়
বা এ দৈ দি লচ্চি বনাই
হয়
দেহটো পেটটো ঠাণ্ডা থাকে গৰমৰ দিনত বেছি চাহ খালে আৰু বেছি গৰম লাগি যাব আৰু
লাগি যায় হয় ঠিক কৈছে
উম
পাচ টকা পেকেট নে এইটো
আৰু এতিয়াতো হেল্ল'
হেল্ল
অ আপোনাৰ ভাত খোৱা হৈছ হৈছে
অ হৈছে।
হয় হয় ঠিক আছে এতিয়া টাইম হ'ল
অ ঠিক আছে উম